হেল্ল' উম এইয়া অকমান ওলাই আহিছিলো।
অ অ মই এনে। ঘৰতে আছো বাৰু।
উম উম। আছো আৰু কিনো কবি জীয়াই মেলি আছো আৰু
উম উম তাকেই সেইটোৱে লাগে বাৰু
উম
উম বা খেতি খেতি বাতি কৰিছ নে
ছে আৰু তোৰ ৰোৱা হব আৰু পাঁচ ছয় দিন মানৰ পিছতে কঠিয়াৰ পৰা হল তহঁতৰ
আমাৰ পাৰিলে বাৰু
কঠিয়া পৰা হ'ল
আমাৰ এই আহি যো তা বৰা চকুৱা তাৰ পৰাৰা আকৌ এই বাচ মতি বুলি যে নতুনকে এটা ওলাইছে সেইটো পাৰিলে উম তহতঁক কি পাৰিলে
আমাৰো সেই বৰা চকুৱা মই বাৰু এনেই এইবিলাকৰ নাম বিলাক বাৰু নাজানো আৰু এটা জানো আইজোং তাৰ পৰা জহা
অঁ অঃ
সেইকেইটা মই জনাত দেই বাকী আৰু কিবা পাৰিছ ছে বাৰু
অঁ
বাকী ঘৰতে আছনে এতিয়া
ঘৰতে বাৰু
উম কি কাম চলাই আছো
মই ব্ৰইলাৰ ফাৰ্ম এখন খুলিছো এইবাৰ
অঁ নতুন কৈ নহ্
উম তাকে কামটো চলাই আছো আৰু
উম সেই সেই কথাটো মোক সেইদিনা লগৰ এটাই কৈছিলে বাৰু তই নতুনকৈ এখন খুলিছ বুলি
অঁ
উম
তাকে পোৱালি দিবহি চৌবিশ তাৰিখলৈ উম
ঠিকে আছে ভালদৰে মেইনটেনেঞ্চ কৰ
উম উম তই এতিয়া কি কৰি আছ?
মই তোৰ এই গৰু লৰাব ওলাই আহিছিলো।
অ অ এনেই কিবা কাম চাম?
বাকী কামত চলাই আছো আৰু ঘৰতে এনেই বেলেগত ওলাই যোৱা নাই।
অ অহ
এই বিশেষকে ঘৰটো বনাই থকা হৈছে যে। এই ঘৰটোতে লাগি আছো আৰু মিস্ত্ৰী আহি আছে।
অ অ। অঁ তাকে চৰট টট মাৰি হল নে তহঁতৰ ঘৰ?
উম হম হ'ল হল। কালাৰৰ কাম চলি আছে বৰ্তমান।
কৰিছ বাও
উম, তাকে বাকী বিয়া বাৰু পতাৰ কথা কিবা চিন্ত কৰিছ? ছনে?
এতিয়া নাই কৰা বাৰু।
উম উম ঠিকে আছে।
অ তহতৰ গাড়ী ঠিকে চলি আছে নহয়?
গাড়ী বৰ্তমান ঠিকে আছে বাৰু।
অঁ অ।
তাকে মই পথাৰলৈ আহোঁতেনে বোলো অকমান চাই যাওঁ ট্ৰেক্টৰখন লগাই থোৱা আছে মানে। ডাইভাৰ চলাই আছে। উ
উম। এনে কিমান মান বায় সেইখনে ট্ৰেক্টৰ খনে ত এ দিনত মানে?
বোৱা হৈ যায় পোন্ধৰ বিশ বিধা ওপৰত বাই কেতিয়াবা।
ঠিকেই আছে বাও, তেনেকে কিনো কৰিবি আও এইবিলাক কৰিয়ে খাব লাগিব।
উম।
উম। বাকী এনেই ঘৰত ভাল নহয় ভাত পানী নাই খোৱা বাও খামহে।
অ কিয়?
এ বনোৱা নাই। টো অকনমান দেৰিকে বনাও বাও, মায়ে বনাই ক ঘৰত।
উম কিহেৰ?
কিহে বনাই টো এতিয়া গম নাপাম দেই অথনি কিবা শাক কেইডাল মান বুতলি আনি থৈছিলে বাৰু।
উম।
উম কিবা মৰিচা শাক নে কিবা এটা বুলি কৈছিলে।
অ অ মইছা শাক বহুত ভাল স্বাস্থ্যৰ কাৰণে।
তই ভাত পানী খালি নাই?
মই খামগে হে। বনাই বনাই থৈ পেলাই জা চ আহিছো মানে ওলাই পেলাই আহিলো।
দে বনাল বাা
ভাত তোৰ ঢেকীয়া ভজা হ'ল প্াছৰ দালি বনোৱা হ'ল।
উম উম।
খদ খাই দিয়া যাব আৰু
অ অ বাকী ঘৰত ভালেই নহয়
ঘৰত ঠিক ঠাক আৰু বৰ্তমান
অ অ
যেন তেন চলি আছে আৰু
উম উম এতিয়া কি কৰি আছ বৰ্তমান
বৰ্তমান মই ঘৰতে
অ অ গৰমতটো বেছিয়ে পৰিছে
উম গৰম কিন্তু বহুত বেছি
তাকে এই গৰমৰ কেইদিনতে আমি এই পাহাৰৰ চাইডতে ওলাই যাব লাগিব ন
উম হম একদিন ওলাই যাব লাগিব আটাইকেইটা লগ হৈ যাব লাগিব ভাল লাগিব তেতিয়া উম হম
এই পাহাৰৰ যোনটো আমাৰ এইটো ন সেউজীয়া হেৰিটো
উম উম পৰিৱেশটো বহুত ভাল হয় মানে আৰু নিতা লৈ থাকে ন কিন্তু মই কালি এজনৰ পৰা লগ গম পাইছিলো মানে
আহ
আমি চেঁচা ছাইডে যাব নোৱাৰোঁ
আহ
মানে কি হ'ল তাত তাতো কিবা হুলস্থুলীয়া পৰিৱেশ এটা চলি আছে বুলি মই শুনিছিলো মানে
আহ
আমি পাতিছিলো আৰু দুজনৰ সৈতে মই পাতিছিলো যাম বুলি
উম উম
এই সিহঁতক সোধোতে অকমানকে গম পালো।
ঠিকেই তেতিয়াহলে বেলেগতে যাব লাগিব এনেকুৱা জেগা এটা চাই পিনি।
উম হুম। যাব লাগিব সোনকালে যাব লাগিব আৰু খেতি পথাৰ একদম নমাৰ আগত বৰ্তমানতটো কোঠে কথে পাৰি থকা হৈছে
চাৰি পাঁচদিনত মানতে যাব লাগিব আৰু
উম হু।
বাকী মইো মোৰ লগৰ কেইজনক খবৰ দিম। তয়ে দিবি তোৰ লগৰ কেইজনো বাকী। উম হুম
উম উম।
চিৰুপ।
কিনে এতিয়া কিবা কাম চাম চলাই আছ নে নাইনিকি
বাকী তেনেকে নাই মানে বিশেষকে ওলাই যাব পৰাও নাই।
অহ অ।
ট্ৰেক্টৰখন এইফালে লগাই থোৱা আছে লগতে তোৰ ঘৰৰো কাম চলি আছে।
আহ। ডাম্পাৰখন তহঁতৰ তাতহে আছে এইটো জেগাত মানে। কয়লাৰ হেৰিয়ত উম উ। সেই বাৰু তাৰ পৰাও আহি থাকে আৰু পইচা অলপ।
ঠিক ঠাক আৰু ও ও কিনো কবি।
উম উ।
এতিয়া জীৱন ঠু চলি আছে আৰু
অ অ সেইটোৱে লাগে আৰু
অঁ।
উম উ।
আহ আহ আহ। বাকী এনেই ভাত পানীটো মানে তই কিহেৰে বনাই থৈ আহিলি এতিয়া ঘৰত।
ভাতটোতো ঢেকীয়া ভজা হ'ল লগতে তোৰ দালি বনাই থৈ আহিছো। অলপ ঠাণ্ডা হলে খাই দিও। ভাল লাগিব। বিশেষ গৰমতটো পৰি আছে। যে
আঁহ অঁ এইবাৰ নামঘৰত তহঁতৰ নামঘৰত সবাহ পাতিছে নাই
আমাৰ নামঘৰত সবা সেবা হোৱা নাই মানে তোৰ আমাৰ নামঘৰতৰতটো নতুনকে বনাই আছে আগৰটো ভাঙি নতুনকে বনাই আছে ত' সেইবাবে এইবাৰ নহব সবাহ
অঁ অঁ তেতিয়া আমাৰ ইয়াতে চাব আহিবি ভাওনাও হ'ব সবাহো হ'ব
উম উম খবৰ দিবি কেই তাৰিখে হ'ব
আমাৰ এই হ'ব আৰু চাৰিদিন পাঁচদিনৰ পিছতে হ'ব আৰু মানে অঁ চাৰিদিনৰ পিছত চাৰিদিনৰ পিছত অঁ মই পাহৰিছিলোঁ
উম হম ঠিকে আছে বাৰু তথাপিওঁ পাহ কৰি যাব পাৰো একবাৰ ফোন এটা
অঁ মই কৰিম বাৰু অঁ ভাওঁনা হ'ব ৰাতি ৰাতিলৈ তাৰপৰা দিনত সবাহ আৰু
উম উম ঠিকে আছে আৰু পাতিব লাগে উম লগৰ এটা হলে লৈ যাব লাগিব দৌৰ অকনমানো আছে যে কলে বিশেষকে ভয়ো লাগে আৰু ৰাতিৰ কথা ন
য় হয় বাৰু
উম বাকী এবাৰ বিহু পাতি কেনেকুৱা গ'ল উম হু
খালীনে
চোৱা হ'ল বাৰু বেছি নহল এইবাৰ অকমান অসুবিধা বাবে তোৰ যাব নোৱাৰিলো তথাপিও চোৱা হ'ল তিনি ঘণ্টাই অকনমান চালো ওচৰতে পাতিছিলে
উম উম
আঁতৰত চাবলৈ যোৱাহে নহলে
অঁ এইবাৰ আমাৰ ইয়াত এই বস্ত ভাগি মেলা তাত চৈ যদাক আনিছিলে নহয় উম।
এনেকে ভালেই অ ভালেই লাগিলে বাৰু। অ। তহঁত নাহিলি আৰু উম।
হয় ত ফোন এটা এটা মাজে সময় কৰি থাকিব লাগে। আজি ঘপককৈ নাম্বাৰটো পাই মই ত ফোন কৰিলোঁ।
অহঁ অঁহ। তাকে মোৰো পৰি গৈছিলো বাৰু আৰু কৰ'ৰবাত ক'বাত ফাংচন চালিল নাই।
আৰু বেলেগত তেনেকে চোৱা নহল।
অ'হ। বাকী মই বাৰু চালো। দুখন তিনিখনমান। উম। ভাল লাগিলে বাৰু।
বাকী এইফালে অহা প্লেনিং কৰা নাই আমাৰ ঘৰৰ চাইডে।
এইফালে যাম এইটো সময়টো। পালে আজি আবেলি মানলৈ।
উম উম আহিবি আকৌ আহি মেলি থাকিলে ভাল লাগে।
অ'হ।
মই কামৰ পৰা যাবও পৰা নাই।
তাকে।
উম।
উ ঐএইবাৰ শুন নহলে আমি। কাজিৰঙা চাইদে যাবি নেকি তালৈ পাহাৰৰ চাইদে যোৱাটো যদি কেঞ্চেল হয়।
অ হ সেই চাইডে যাব পাৰি মোৰ বিশেষকে মই মই ওচৰৰ পৰা এশিঙীয়া। গড়ঁ দেখি পোৱা নাই। কাজিৰঙাতো বিশেষকে এশিঙীয়া গড়ঁৰ বাবে বিখ্যাত। বিখ্যাত ন।
উম উম তাকে যাব লাগিব তালৈ এপাক। উম আৰু লগৰ দুটামানক কবি মোৰ। মোৰ লগৰ দুটামানক উম উম।
কাম এটা কৰি লম।
অহ।
এটা হোৱাটছপ গ্ৰুপ খুলিম। য'ত আমি সকলোৱে- সক, সকলোৱে সুবিধা অৰ্থে আমি তাৰিখটো মিলাব পাৰিম। কিমান তাৰিখে যাম, কি বাৰে যাম। মানে তেনেকুৱা ধৰণৰ কথাবিলাক আমি তাতে, পাতি মেলি লম।
অ- অ
তাৰ পৰা আমি ধুনীয়াকে ওলাই দিম।
অ -অ
দহ -পোন্ধৰ জন হৈ যোৱাৰ লগে- লগে তোৰ গাড়ী এখন ভাড়া কৰিবলৈ,
গাড়ীটো ভা়ড়া কৰিব নালাগে মোৰ এই লগৰ এজনৰ গাড়ী এখন আছে মানে।
প্ৰাইভেট গাড়ীৰ মানে আমি দু, খনত গৈ যিটো মজা পাম, কিন্তু মানে এখনত, যদি আটাইকেইজন যোৱা হয় তেতিয়া মানে সুবিধাটো মানে আৰু ফূুৰ্তিটো বেছি হ'ব।
অ', তাকে সেই এখনেই আছে স্কৰপিঅ আছে যে, সেইকাৰণে মানে গোটেই কেইটাৰ লগতে যাব পাৰিম। উম ',
তাকে অ-অ বাকী পাতিম দে, যেতিয়া হোৱাটছএপতে পাতিম এতিয়া, থও মই কাম কৰংগে মানে খৰি ফালিব গৈছে মায়ে। অ -অ হ'ব দে।